হেল্ল'
হেল্ল' অ কোৱা চোন
কি কৰি আছা
ৰবা অলপ ফুল গছ গছনিবোৰ চাফ কৰি আছো চাফাই তাপাই পানী চানী দি আছো ৰবা
আচ্ছা অ মইতো এনেই বহি আছো ভাবিলো তোমাক কল কৰো অলপ কথা পাতো বুলি ভাবিলো সেইকাৰণে অ কি মানে ফুলৰ কি গছ গছনি লগাই আছা নে
হয় লগাই আছো মানে বেয়া বেয়া মানে শুকাই যোৱা পাতবোৰ মানে চাফা কৰি আছো আৰু জাগা খিনি অলপ আৰু বেলেগ পুলিও লগাই আছো মানে
অ অ মোৰ মোৰো চাফা কৰিব আছে মইয়ো কৰা নাই বহুত দিন হৈ গ'ল টাইমে পোৱা নাই সেইটো চাফা কৰিব লাগে ন, আৰু এতিয়া গৰমৰ দিন যিহেতু মানে পাতবোৰ শুকাই যায় ন।
হয় হয়, গছ-গছনিবোৰ চাফ কৰি থ'লে মানে চাফাইকে থলে ভাল হয় ন। আৰু মানে ভাল, ভাল দেখা যায়।
হয়, ঠিকে কলা উম ঠিকেই কলা তুমি।
হয়, চাফা কৰি থব লাগে।
উম, আৰু মানে চাফা নকৰিলে কেনেকুৱা হয় যে মানে আজিকালি মহ বোৰ মহ আৰু বিচা-চিচা আহি যায়, হয় ঠিকেই কলা। এতিয়াতো গৰমৰ দিনত মানে বহুত বৰষুণো দিয়ে ন, ত' জাগাই জাগাই বহুত জংঘল হৈ গৈছে। আজিকালি সেইটো চাফা কৰিবই লাগে।
ষুণ দিয়া কাণে বেছিয়ে মানে জংঘল হেন লাগে।
অ' ঠিকেই কলা, এইটো চাফা কৰি নহলে বিচা-চিচা সেইবোৰো আহি যায় ন আজিকালি ইমান।
টা আহে মানে, এতিয়া গৰমৰ দিন আহিল ন। টা মানে বিছা হবই আৰু সেইটো কাৰণে চাফাই কৰি আছো আৰু।
উম, ঠিকেই ক'লা তুমি। এই বি বিচা-চিচা ইমান হৈ গৈছে, এইটো এটা যে গছ থাকে যে এইটো কি মৰিংগাৰ না কি বা গছ যে থাকে। কিহৰ গছত যে থাকে, অ' অ' চজিনা গছত অ'। অ' অ' এইটো কিবা এটা গছ থাকে, এইটো আমাৰ ঘৰত আছে মানে।
হয় হয় আৰু এটা গছত তুমি যি কলা এইটোৱে এটা গছে যি মানে এইটো কুচিয়া মাছ দি আছে ন কুচিয়া মাছ মানে এইটো পাতে দিম আৰু গুচাই আৰু এনেকুৱা। পাত এটা আছে, মানে কাটা কাটা টাইপ আছে। নামটোতো ইমান ধৰিব পৰা নাই, হয়। এইটো গছৰ বৰ বেছি ইমান ডাঙৰ ডাঙৰ বিচা হয় মানে আমাৰ পিনে আহে মানে এইটো গছ বহুত কাটি দি আছো আৰু এতিয়া আৰু গ নতুন গছ পুলি লগাই আছো।
আচ্ছা কি হল আৰু মানে এতিয়া মানে গৰমৰ দিনত জংঘলো হৈ আছে ন, সাপৰো ভয় আছে সাপ। চাপ ওলাই ন আজিকালি, এতিয়া গৰমৰ দিনত।
হয়, মই মানে কালি ৰাতি আমাৰ এইপিনে এ ড্ৰেন যি আছে ন আমাৰ নালাবোৰ তাতে ম‌ই বহুত ডাঙৰ সাপ দেখা পালো, মানে মই দেখা পোৱা নাই বাইয়ে দেখা পাইছে তে বাইয়েটো মানে ইমান ৰাতি হলেও দেখা পাই গ'ল, মানে মই তাৰ মানে মুখটো মানে ওখ মানে উঠাই থৈছিল হা। মইতো ভাবিছো কি বস্তু চাব গৈছে বাই তাৰপিছত দেখা পালো মানে সাপ। টো দেখা পালা মানে এনেকুৱা ডাঙৰ সাপ আছিলে ন, যি ভয় লাগ মানে বহুত ভয় লাগে। সেইকাৰণে মানে জংঘলৰ মাজতো সোমাই থাকে নাই কেনেকুৱা আৰু এনেকুৱাকে সাপ তুমি যোনটো চিনিয়ে নাপাবা সেইটো সাপেই হয় নে মানে পাতে হয়, সেনেকুৱা টাইপৰো সাপ হয়।
অ' সেউজীয়া কালাৰৰ থাকে এটা সেউজীয়া ৰঙৰ থাকে এইটো সাপটো। অ' অ' এইটো তোমাৰ ডাঙৰ ডাঙৰ গছৰ জংঘলৰ সেইবোৰত থাকে। আৰু এইটো সাপটো উৰে এইটো। এবাৰ মই দেখা পাইছিলো, এইটো সাপটো মানে এনেই মোবাইলতো চাও ন এইটো সাপটো উৰেও। এইটো সাপটো মানে এনেদৰ এনেদৰ এইটো-
হয় হয় হয়, উ-উৰা সাপো থাকে হয়, উৰা সাপটো বহুত ভয় লাগে হয়। আৰু নহয়, গছ -গছনিবোৰ চাফা কৰি থাকিলে কি হয় মানে মৌ-মাখিওবোৰ মানে ঘৰ বনাই থৈ ন সেইটো কাৰণে মৌ মা সেই কাৰণে এদিন মোৰ মা মানে এনে চাফা কৰি থাকা সময়ত মানে মৌ-মাখিটো মোৰ মাৰ হাতত সোমাই মানে বিন্ধি দিছে বিন্ধা সময় ইমান ফুলি গৈছে আৰু গমেই নাপাবা মানে ইমান সৰু সৰু থাকে মানে। আৰু ক'ত কোনটো মানে এইটো পাতত লাগিছে মানে গম পোৱা যোৱা নাই। সেইটো যেনেবা সদায় কে চাফা কৰি থাকিলে মানে কি হয় মানে অ।
মানে ফুলৰ গছ কিবা এটা এইটো থাকে পিপেৰা নিচিনা এটা কিবা থাকে, সেইটো মানে খাই দিয়ে। পাতবোৰ খাই দিয়ে।
হয় হয়, এইটো পাতো বেয়া হৈ যায়। বেয়া লগা পাতবোৰ মানে চাইড কৰি আছো আৰু মানে মৌ মা কিয় আহিছি মানে মাফ কৈছিলে যি মৌ-মাখি হয় আহে তুমি চাফা কৰি থবা বুলি, হয় হয়। পানী সদায় ৰাতিপুৱা সময় পানী দি দিওঁ তাত পানী দিছিলো এতিয়া মানে চাফা কৰি আছো আৰু। পানীতো যিহেতু গছ-গছনিৰ মানে ৰাতিপুৱাই দিব লাগে। হয় ঠিকেইটো ৰাতিপুৱাই দিব লাগে, ৰাতিপুৱাই আৰু
এদিনতো দুবাৰ দিবই লাগে।
হয় হয় দুবাৰ দিব, দুপৰীয়া সময় দিব নালাগে যিহেতু সিহঁতে মানে গৰমত যেনকা আমিও হয় ন। কিন্তু আমি যেতিয়া গৰমৰ পৰা আহি কেনে গাটো ধুই লবা মানুহতে যিটো গাটো ধুই লয়। তে মানে কি জ্বৰ উঠি যায় সেনেকুৱা কি গছ গছনিও তাহতৰ জীৱ আছে ন তে সেনুক কয় মানে হয়
আৰু গছ-গছনিক মানে এইটো ৰ'দো দিব লাগে তেতিয়া ভাল হয়
হয় হয় ৰ'দতো থাকিব লাগে মানে চায়ায়ত টিব লাগে ৰ'দো পাব লাগে যেনেকা চেম আমাৰ নিচ না আমিও যদি বা ৰ'দ বেছি পাই থাকো তে আমি শুকাই যাম নে নাযাম আমাৰ সেইটোকে পানী আমাকো আৰ আমি যদি মানে এতিয়া ঠাণ্ডা দিলে বেছিভাগ খাকো।
তোমাৰ মানে এনেই চাবাচোন ঘৰৰ কিবাত ঠাণ্ডা জোগাত মানে কিবা হ'লে এইটো মানে নহয় ভালকে এইটো গছটো মানে ডাঙৰ নহয় আৰু এইটো।
হয় হয় হয় যিকোনো পুলি মাগাত থব মানে ঠাণ্ডা জাগাত থব পিছ ডাঙৰ হৈ নাহে। আৰু যোন ৰ'দত ৰ'দত থাকিব মানে ছায়েও থাকিব ন সেইটো জাগাত গছ-গছনি আৰু বহুত ভালদৰে হয় হয় আৰু।
অ আমাৰ গছৰ পিছফালে মানে মানে এটা অ মই মানে আমাৰ ঘৰত এটা উ অমিতাৰ গছ আছে সেইটো অমিতাৰ গছত মানে ভালকে অমিত তা নালাগে একদম সৰু সৰু লাগে আৰু এনে আৰু এটা আছে তাতে মানে ৰ'দ নপৰে ন সেইকাৰণে এটো বহুত সৰু সৰু অমিতা বেয়া হৈ গৈছে মানে।
হয় বেছি ৰ'দ ৰ'দো নাপায় হয়।
আৰু এটা অমোতীয়া গছ অ তাতে মানে বহুত ৰ'দো পৰে আৰু তাতে বৰষুণো পৰে ন সেইকাৰণে মানে অমিতা বৰ ডাঙৰ ডাঙৰ হৈছে আৰু বেছিকে ৰ'দ পালে মানে ভাল হৈ যায় মানে ফল-ফুলটো ভাল হৈ যায় ফল-মূলটো সেনুক কুৱাই মানে ফুল গছো সেনেকুৱাই হয় কিবা-কিবি গছ ৰ'দো পাব লাগে মান ন। সেইটোয়ে হয় যেনেকুৱা আমি ৰ'দ আৰু পানী, উম। হয় মানে এনেকুৱা ফুল গছে মানে ৰ'দে দি নিজৰ মানে খাদ্য বনাই ন সে কাণে ৰ'দতটো লাগিয়ে সেইটোতো আছে এইটো আমিতো নাজানো ন সে কাণে, এ কি কি ফুলৰ গছ লগাইছা তুমি?
হয় এতিয়াতো মোৰ মানে মায়ে কৈছিলে সন্ধিয়া সময়ত মানে এটা ফুলৰ গছ আনিব বুলি কৈ কিনে তালকাণে মই জাগাখিনি চাইড কৰি আছো আৰু মই মানে গছ গ ফুলবোৰ লাগিলে ভাল লাগে ন? আছে। ন বাজিয় ফুল আছে নটা বাজাত মানে ফুলটো ফুলে হা, হয় সেইটো ফুলৰ মানে পাত মানে চাই-চাইড কৰিছো মানে শুকাই-শুকাই গৈছে ন সেইবোৰ চাইড কৰিছো আৰু জবা ফুলৰ পাত তোৰ মানে লগাইছিল লগো আছে
হয়, এইটো ফুলটো মই চাইছিলো মানে নটাতে উঠিলে এইটো ফুলটো মানে নৌত চাই থাকিলে অ', ইমান ডাঙৰ হয় অ'। ঠিকে ক'লা অ', ভাল লাগে এইটো ফুলটো, আৰু জবা ফুলো ভাল লাগে ঘৰত থাকিলে ভাল হয় জবা ফুলো।
ফুলৰো গছো আছে মোৰ মানে জবা ফুল লগাই থোৱা আছে। এতিয়া মই মানে মানে কিবা এটা ফুল আনিব বুলি কৈছে। গম নাপাও আৰু কিবা ফুল আনে আৰু সেইটো কাৰে জাগা খিনি ওলাই দি আছো। যিহেতু আৰু গছ গছনি লগাব লাগে যিহেতু আমাৰ কাৰণেও ভাল হয় আমাৰ চাহ মানে স্বাস্থ
আমাৰতো আমাৰো ঘৰত বহুত কিবা কিবি ফুলৰ গছ মায়ে লগাইছে। কিবা কিবি পাতো থাকে ন, বহুত ডিজাইন ডিজাইনৰ থাকে এইটো পাতবোৰো চাই কিনে ভাল লাগে।
হয় হয়, এনে চিম্পুল ফুলৰো নহয় পাতো অকল পাতে যি থাকে সেইটোও তাত লগাই বেছি ভাল লাগে।
ভাল লাগে মানে ফুলৰ নিচিনাই থাকে আৰু তোমাৰ এটা থাকে কচুপাত এইটো কচুপাতটো মানে ৰঙা ৰঙা থাকে পাত ইমান দেখাত ইমান ধুনীয়া লাগে সেইটো ফুল মানে পাতো মায়ে লগাইছে তাপত ভাল লাগে এইটো তাপত মানে লগালে ভালকে হৈ যায় আৰু।
হয় হয়, ধুনীয়া দেখোনতে লাগে হয় বহুত ভাল লাগে ডাঙৰ ডাঙৰ হয়। মাজেদি পি মানে পিংক কালাৰ য হয় ন গুলপীয়া টাইপ আৰু মানে চাইডৰ ওপৰ গ্ৰীণ গ্ৰীণ যি থাকে হয়।
দুটা-দুটা ধৰণৰ থাকে এটা বগা থাকে, তোমাৰ এটা কচুপাতটো বগাও থাককা হা মানে এইটো পাত বগা থাকে বগা বগা এনেকুৱা থাকে আৰু এটা থাকে ৰঙা থাকে, তোমাৰ বগা ৰঙা আৰু এটা থাকে গুলপীয়া থাকে তুমি য গুলপীয়া তিনিটা ধৰণৰ থাকে তোমাৰ কচুপাতটো ভাল লাগে দেখাতো। উম, ভাল লাগে বহুত মানে সেনেকুৱা ফুলবোৰ বহুত ভাল লাগে মানে তাক তোমাক কেনেকুৱা ধৰ মানে ৰঙৰ ফুল ভাল লাগে বেছি?
হয় মই বেছিকে ভাল পোৱা ফুলটো হয় আমাৰ গুল মানে অ', বেছি ভাল লাগে ফুলতো, ফুলটো সবে ভাল লাগে বেছি বা মই গোলাপ ফুল বেছি ভাল পাও আৰু মানে কি গোলাপ ফুল লগালে মানে নহয় আৰু কি বেয়া লাগে আৰু।
হয় ঠিকে গ'লে এইতোটো নহয়ে।
দুবাৰ মান লগালো মানে নহলা মানে জাগা খিনি ভাল নহ'ল ন সেইটো কাৰণে নহ নহ'ল আৰু হয় সেইটো কাৰণে আৰু মানে বেলেগ বেলেগ ফুল লগাও আৰু।
এটা মানে গোলাপ ফুল আছে কিন্তু এইটো গোলপীয়া ৰঙৰ আছে, মানে মোক এনে ৰঙা ৰঙৰ ভাল লাগে ৰঙা যে থাকে সেইটো গোলাপ ফুল বেছিকে ভাল লাগে এইটো, অ', এইটো য আছে গোল গোলপীয়া হৈছে।
অ', মই বহুত ধৰণৰ গোলাপ ফুলো দেখিছো এটা
হয় হয়, বহুত ধৰণৰ গ-গোলাপ ফুল থাকে হয়।
অ কলা থাকে, বগা থাকে তোমাৰ পিংক এইটো তোমাৰ গুলপীয়া থাকে। বহুত ধৰণৰ থাকে মই দেখা পাইছো, অ অ নীলাও থাকে ঠিকে কলা।
ফুলত বেছি ভাল ৰ'ব ফুল।
গোলাপ ফুলো ভাল লাগে মোক আৰু তোমাৰ এইটো ভাল লাগে পদুম ফুল ভাল লাগে বৰ।
হয় নহয় মানে বেছি মানে ধুনীয়া কালাৰটো মানে গোলাপ
অ অ, অ অ মানে গোলফ ফুলৰ মোৰ ৰঙা ৰংটো বেছি ভাল লাগে।
হয় মোক মানে নীলাটো বেছি ভাল লাগে মানে নীলাটো বে নতুনকে দেখা পালো ন ফেঞ্চি বজাৰত চাবাচোন? ইমান ধৰণৰ ফুল থাক কে বৰ ভাল লাগে, ব্ৰাউন কালাৰ আৰু নীলাটো ইমান ধুনীয়া লাগে মানে চাই কেনে। মোকতো ল'ব মন যায় বা চাইছিলো আৰু বা বাহিৰৰ পৰা চালো ন ব মানে ফ্ৰেণ্ডৰ লগত গৈছিলো মানে মই।
উম ঠিকেই ক'লা, মোক ন শেৱালি ফুলো বৰ ভাল লাগে। শেৱালি ফুল দেখা পাইছা নে তুমি?
হয় হয়, শেৱালি ফুলক বৰ ভাল লাগিছ
অ সেইটো শেৱালি ফুলৰ এইটো বনাই যে মালা - চালা কিবা কিবি বনাই লগাই ন
হয় হয় মালাও বনাই আৰু বেছি পূজাত মানে শেৱালি ফুল দিয়াটো বেছি ভাল হয় আৰু।
তোমাৰ এইটো শেৱালি ফুলত
পকৰী পকৰীও খায়, হয় হয় বৰ পকৰীও খায়, জুচও খায়।
অ জুচো খাব পাৰে ভাল হয় এইটো স্বাস্থ্যৰ কাৰণেও ভাল হয় শেৱালি ফুল। আৰু গোন্ধও ইমান ভাল থাকে সেইটো মানে কিবা কিবি ধূপ, চেনটো বনে।
হয় আৰু এইটো ফুলৰ যি হয় কি অ প কপৌ ফুল আৰু
অ অ অ অ আমাৰ ঘৰত লাগিছিলে কপৌ ফুল, তুমি লগাইছিলা নে কপৌ ফুল?
হয় মই কে কপৌ ফুল লগোৱা নাই আমাৰ যিহেতু জাগাখিনি ইমান হেৰি নহয়। ঠাইটো ভাল নহয় এনে সৰু মৰু টাপত লগোৱা যায় আৰু।
অ তোমাৰ মানে কপৌ ফুল লগাবৰ কাৰণে এটা ডাঙৰ গছ লাগে সেইটো গছ
হয় হয় গছত হয় এইটো গ গছত এটা হয়, আমাৰ মানে ব মোৰ বাৰ এটা আছ ছে গছবোৰ, বৰ ভাল মানে ফুল মানে যেতিয়া বিহু সময়ত নালাগে পাছত লাগে কিন্তু বহুত ধুনীয়া লাগে আৰু লাগিলে আৰু বৰ ভালদৰে লটকি যায়।
ভাল লাগে লটকে, তোমাৰ মানে এইটো অলপ গ গোবৰ দি কিনা কাপোৰত দি কিনে বান্ধিব লাগে তোমাৰ গছ চতে তেতিয়া হৈ যায় ইমান ভাল লাগে ন দেখাটো।
হয় হয় বৰ ধুনীয়া লাগে দেখি দেখি বৰ ভাল লাগে হয়।
হয় ঠিকে ক'লা, ঠিক আছে দিয়া থেংক ইউ। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ৰাখ